চানাই-
অ শুনিছো অ কি কৰি আছা?
এ আছো এনেই, তুমি কি কৰিছা?
অঁ এ আছো এনেই বহি।
অঁ অঁ
খোৱা বোৱা কৰিলা?
কৰিলো অঁ, চাহ তাহ খালা নে?
উম চাহ তাহ মানে কুঁহিয়াৰ ৰস খোৱা হ'ল, চাহ খোৱা নাই ইমান গৰম।
অ কুঁহিয়াৰ ৰসটো ভাল হবে ভাল বাৰু স্বাস্থ্যৰ বাবে।
উম।
হেল্ল'
ভাল ভাল অঁ
বহুত উপকাৰী গুণ আছে।
অঁ
উম
কুঁহিয়াৰ ৰসত মানে প্ৰাকৃতিক শৎকৰা থাকে যিয়ে শৰীৰক তাৎক্ষণিকভাৱে মানে শক্তি- প্ৰদান কৰিব পাৰে। ক্লান্তি দূৰ কৰে, তোমাৰ হজম শ- অ হজম শক্তি বৃদ্ধি কৰে।
অ
উম এনেও আজিকালি এ আজিকালিতো- খুব ভালেই তোমাৰ কুঁহিয়াৰ ৰস এতিয়া টাউনলৈ ওলাই গ'লেই ধৰা তোমাৰ কুঁহিয়াৰ পেৰি থকা দেখা পোৱা যায়েই।
অঁ
তাৰ পৰাই তোমাৰ এগিলাচ লৈ খোৱাতোনো কি- খাব লাগে কিন্তু ডায়বেটিছৰ কাৰণে আকৌ ইমান এটা ভাল নহয় কুহিয়াৰ ৰসটো।
বা গেছ গেছৰ সমস্যাৰ কাৰণেও ভাল।
অ হয় হয়।
তাৰপৰা কুষ্ঠ কাহ চিহ্ন দূৰ কৰাত সহায় কৰে।
আৰু আৰু এই শৰীৰৰ মানে ভিটামিন আৰু খনিজ অভাৱ মানে খনিজৰ অভাৱ দূৰ কৰে।
অঁ
উ
তোমাৰ কুঁহিয়াৰ ৰসতো তোমাৰ কেঁচাকে খোৱাতকেও তোমাৰ এতিয়া বহু বছৰ যে পুৰণি যে ৰস- জ কেচা ৰসতো যে-
অঁ অ হয় অঁ বটলত ভৰাই থোৱা হয়।
অঁ বতলত ভৰাই তোমাৰ বহুত বছৰ পুৰণি- আমি হেৰি পেটৰ অসুখ, আহ তোমাৰ- পেটটো যদি চিকুট মাৰি থয় বা লেটিনটো। বহুত বাৰ কৰিবলগীয়া হয়। অ তেতিয়া তাৰে চুকুত মান ধৰি লোৱা পানীত মিলাই-
অ
অ খালেও মানে বহুত ফল পোৱা যায়।
হয় হয়।
অঁ
এইটো খোৱাইছে কিছুমানে বহু দিন থৈ দিলে তোমাৰ-
পে মই এচিতৰ নিচিনা হৈ যায় সেইকাৰণে অকণমান মানে তাৰ আ- এচামুচ বা আধা চামুচ দিলা। দিলৈ তুমি পানী মিলাইহে খাব পাৰিবা, এনেই ডাইৰেক্টলি খাই দিলে তোমাৰ মানে- চাইদ এফেক্ট হৈ যাব পায়ে।
অ
বস্তুতটো এচিড হৈ যায় যে।
উম
উম
এনেও আগতে ধৰা এতিয়া এতিয়া আমাৰ ইয়াতেহে ধৰা কুঁহিয়াৰ অভাৱ বা- মাজুলী চাইডেতো তোমাৰ এতিয়া কুঁহিয়া বিলাকৰ অভাৱ নাই ন।
অঁ
সেইফালে ধৰা কাটিয়ে থাকে, কুঁহিয়াৰ ছিজনত কুঁহিয়াৰ কাটিয়ে থাকে। গুৰ পেৰিয়ে থাকে খায়ে থাকে।
উম
তাতে
তাকে
উম কুহিয়াটো খাব মানে খাব- বোলে যিকোনো বস্তু এটা উপকাৰী গুণ থাকে ন এতিয়া কুঁহিয়াৰ ৰসটো গৰমত বহুত ভাল একদম তোমাৰ- প্ৰাস্ৰাৱটো চাফা হৈ যায় কুঁহিয়াৰ ৰসটো খালে।
অ চাফা হৈ যায় অকণমান নিমখ মিলাই কলা নিমখৰ নিচিনা নিমখ এটা মিলাই দিয়ে আকৌ খাবলৈ।
অঁ অঁ ক'লা নিমখ অঁ ক'লা নিমখটো মিলাই খা খাব লাগে হয়। কিন্তু ডায়েবেটিছে পেচেণ্টৰ কাৰণে তোমাৰ কুঁহিয়াৰ ৰসটো ইমান উপকাৰী নহয়। কি হয় তাত মানে তোমাৰ চুগাৰ মাত্ৰাটো অকণ বেছি থাকে যে কিমান মিঠা হয়।
উম।
ডায়েবেটিছ পেচেণ্টৰ কাৰণে ভাল নহয়। তোমাৰ কুঁহিয়াৰ- অ, লিভাৰৰ কাৰণেও ভাল হয়। অ'
উম'।
উম' আজিকালি ক
কোৱা
অ‌ঁ কোৱা।
আজিকালি ধৰি লোৱা এই বেলেগ ঠাণ্ডা বা জুচ বিলাকত- এতিয়া ধৰি লোৱা গৰমত ফ্ৰিজৰ বস্তু খোৱাতকে, কুঁহিয়াৰ ৰস যদি এগিলাচ খোৱা যায়, তাৰপা বহুত উপকাৰী মানে বহুত এনাৰ্জিও পালা আৰু বহুত-বহুত ভাল মানে খালে।
উম' উপকাৰী মানে আৰু এতিয়া কিমান গৰমত তোমাৰ প্ৰস্ৰাৱ মানুহৰ মানে জণ্ডিচ থকা বিলাক বিশেষকে।
অ'
প্ৰস্ৰাৱটো হালধীয়া হয় না, হৈ যায় নহয় জণ্ডিচ থাকিলে তোমাৰ। সেই জণ্ডিচ থকা লোকসকলে যদি কুঁহিয়াৰ ৰস খায় ন খুব ভাল, কুঁহিয়াৰ ৰসটো জণ্ডিচৰ কাৰণে মানে উপকাৰী।
উম' আৰু যে প্ৰস্ৰাৱ যে অকমান-অকমান চিকা- চিকে হয়, ধৰি লোৱা প্ৰস্ৰাৱ কৰি পিনে খুব ধৰে মানে।
অ-অ-অ প্ৰস্ৰাৱ, অ'প্ৰস্ৰাৱটো জ্বলা-পুৰা কৰিলে। হালধীয়া হয়। অ'
তেনেকুৱা বিলাক ক্ষেত্ৰতো তোমাৰ সেই কুঁহিয়াৰ ৰস টো যদি খায় দিয়া, মানে বহুত ভাল ফল পোৱা যায়।
ভাল ফল পোৱা যায় হয়। অ' কুঁহিয়াৰ ৰসৰ সেইয়াই উপকাৰিতাবোৰ সেইবোৰে।
অ, তাৰপা তোমাৰ বিক্ক কাৰণে ভাল।
অ, বিক্ক জনিত অ, বিক্ক কাৰণে ভাল হয়।
বিক্ক মানে বিষাক্ত পদাৰ্থবোৰ দূৰ কৰে। আৰু কিডনীটো তোমাৰ ভালকে ৰাখিবলৈ হওক, অ'ৰখাত মানে বহুত সহায় কৰে কুঁহিয়াৰ ৰসে।
হয়-হয় আৰু তোমাৰ ৰোগ প্ৰতিৰোধ ৰ ক্ষমতা বঢ়ায় হেৰি তোমাৰ কুঁহিয়াৰ ৰসে, কুঁহিয়াৰ ৰসত থকা এণ্টি অক্সিডেণ্টে তোমাৰ আৰু মানে খনিজ পদাৰ্থ শৰীৰৰ ৰোগবিলাক মানে প্ৰতিৰোধ কৰাত ক্ষমতা বৃদ্ধি কৰে।
কৰে অ' উম।
বহু-বহু তাক মানে বহু কাৰণতে, বিশেষকে প্ৰস্ৰাৱৰ কাৰণে তোমাৰ কুঁহিয়াৰ ৰসটো বহু উপকাৰী।
উপকাৰী অ'। তাৰপা তোমাৰ এটা যে ৰঙা-ৰঙা ৰোল দিয়া নিচিনা, অকা পৌৱা কুঁহিয়া বুলি কয়।
অ-অ, অকা পো কি-কি-কি বুলি কয়? অকা পকোৱা, অ-অ-অ-অ শুনিছো হয় সেইটো।
কুঁহিয়াটো, সেইটোও তোমাৰ প্ৰস্ৰাৱৰ কাৰণে বা স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী।
অ। গাত যে অকণমান তোমাৰ এনেকে-এনেকে মানে আগ-আগ মানে নহয় দীঘল-দীঘল আচ-আচ ৰ নিচিনা থাকে। হয় নহয়?
অ।
পকা পকোৱা কুহিত
অ, ৰঙাত তোমাৰ বগা অলপ চিল এ ৰঙ মানে আছে। দিয়া থকা, নিচিনা থাকে। উম' সেইটো কুঁহিয়াৰ তোমাৰ ৰসটো মানে সোৱাদটো বেছি।
অ, সোৱাদ বেছি অ, সেইটো কুঁহিয়াৰ আৰু হ'লেই মানে তোমাৰ কি হয় কুঁহিয়াৰ জোপা একদম বৰ ধুনীয়াকে হয়। মানে শকত-শকত হয় কুঁহিয়াৰটো। এতিয়া ধৰা মাজুলীত যিবিলাক কুঁহিয়াৰ গুৰ পেৰে, সেই-সেই গুৰবোৰ পেৰা কুঁহিয়াৰটো আকৌ বেলেগ, ক্ষীণ-ক্ষীণ তোমাৰ সেইটো। লিহিকা-পিহিকা নিচিনা বেছি মানে শকত নহয়। এই অকা পোৱা কুঁহিয়াটো আকৌ বৰ শকত হয়। আৰু ইমান ধুনীয়াকে হয় গছজোপা তোমাৰ আৰু মানে খাবলৈও বহুত মিঠা। উপকাৰী গুণটো ঢেৰ আছে তোমাৰ কুঁহিয়াৰ। এতিয়া তুমি উম' গৰমত খাই পেলাই আকৌ তোমাৰ এ এই হেৰিটো কুঁহিয়াৰ ৰসটো থৈ লয় কিবা কিবা কামুৰিলেও মানে লগাব পাৰি। বুলি কোৱা শুনিছোঁ আৰু। পতংগই কামুৰিলে।
অ'।
কামুৰিলে তেনেকে লগাই দিব লাগে। এইটো মানে এচিডৰ নিচিনা হয় জানা বো। আমাৰ ঘৰত বাৰু আছে দেই বটল আমাৰ যিহেতু পেহীহঁতৰ অ'- তাত ধৰা, মাজুলীত ধৰা কুঁহিয়াৰ খেতি কৰে, গুৰ পেৰে, সিহঁতৰ তাতো গুৰ- গুৰো থাকে ন', মানে এইবাৰ ভাইটি যাওঁতে ৰেপদ দি পঠিয়াইছিলে। আনোতে তোমাৰ একো নাই। আনোতে তোমাৰ খাব পাৰি।
উম।
কিন্তু এতিয়া তোমাৰ পুৰণি হ'ল নহয়, এতিয়া খাব নোৱাৰি। মানে কেতিয়াবা একেবাৰে তোমাৰ ধৰা, অ' কিয় মানে কিবা এটা হৈছে, এগিলাচ পানীত বোলে অকণ মিলাই খাই তেনেকে পাৰি আৰু। একে মানে তুমি যদি একে ঘঢ়-ঘঢ়কে খাই দিয়া, তোমাৰ মানে সমস্যা হ'ব। সেইটো এচিডৰ নিচিনা হৈ গ'ল যে।
অ'। তোমাৰ চুলিৰ কাৰণেও ভাল বুলি কোৱা শুনো। চুলিৰ উজ্জ্বলতাটো বৃদ্ধি কৰে বোলে। ভিটামিন- ই ভিটামিন থাকে কুঁহিয়াত।
অ'।
উম। উম শৰি- মানে ভ- কি ভিটামিন ই আৰু খনিজৰে- খনিজৰ অভাৱো পূৰণ কৰে। তাৰ পাছ চুলিটো উজ্জ্বল কৰে, চুলিখিনি ধৰি লোৱা, কিছুমান চুলি সৰি গৈছে ন'। অ' চুলি গজাতো সহায় কৰে, মজবুত কৰে চুলিখিনি।
হয়। তাকে মানে কুঁহিয়াৰটো হৈছে তোমাৰ প্ৰাকৃতিৰ- প্ৰকৃতিৰ পৰা পোৱা বস্তু ন', এইটো এতিয়া কোনো এইটো ভেজাল নাই, বোলে কিবা মেডিচিন মাৰিছে, কিবা বোলে অ'- উম- দৰৱ দিছে, সেইটোতো নালাগে ধৰা, ধুনীয়াকে সময়ত তুমি আগকণ অ' যি কন খোৱা কুঁহিয়া তুমি, খোৱা অকণৰ পৰা অকণমান ৰুই থলে তোমাৰ হৈ যায়। কুহিয়াটো। খাবলৈ ভালে। বেয়া নহয়। মই কুঁহিয়াৰটো খাই ভালেই পাওঁ বাও।
অ' মই ভাল পাওঁ।
আজিকালি ক- মানুহে খুব কম খায়, মানে কি কুঁহিয়াৰটো দ- মানে হেৰিটো ছুগাৰ মাত্ৰাটো বেছি ন', যি হ'লেও।
হয়।
ছুগাৰৰ মাত্ৰাটো বে- বেছি হৈ যায়। আকৌ আগতে কুহিয়াৰক কিবা সকামে-নিকামে দিয়ে। কুঁহিয়াৰবিলাক সকামে - নিকামে দিয়ে। আজিকালি বৰকে নিদিয়ে। কুঁহিয়াৰ উপকাৰীতা ঢেৰ আছে।
নিদিয়ে। খালি পাবলেও তেনেকে নাই।
আজিকালি নাই - নাই। ‌ আগতে তোমাৰ ধৰা, এতিয়া গাওঁবিলাকত কিমান মানে প্ৰত্যেক ঘৰে - ঘৰে বুলিও বেয়া নহয়। আগতে চব পায় গাঁৱত। আজিকালি নাই, পাবলে নাই। সেয়েহে।
য'তেই পাই খাব লাগে মুঠতে এই বস্তুটো। হেল্ল'? শুনিছানে?
নাই।
হেল্ল'? শুনিছানে?
উম।
অকমান নেটৱৰ্ক পোৱা জেগালৈ যোৱা।
দিনে যদি একগিলাচ কু কুঁহিয়াৰ ৰস তুমি খোৱা মানে তাৰ পৰা কি
অঁ।
প্ৰতিদিনীয়া যদি তুমি কুঁহিয়াৰ ৰস এগিলাচ- কে খ- এগিলাচ যদি প্ৰতিদিনে তুমি কুঁহিয়াৰ ৰস খাব পাৰা
হয়।
তোমাৰ স্বাস্থ্যৰ কাৰণে মানে বহুত সুস্থ আৰু সবল কৰি ৰাখিব। স্বা
অঁ। তোমাৰ শৰীৰত ঠাণ্ডা কৰে কুঁহিয়াৰ ৰসে খুব ঠাণ্ডা কৰে গৰমত কুঁহিয়াৰ ৰস খালে শৰীৰক গৰম কমে ডিহাইড্ৰেচনো নহয়, তাৰপিছত শক্তি দিয়ে কুঁহিয়াৰ ৰস প্ৰাকৃতিক চেনি আৰু গ্লুক'জ থাকে।
হয়।
আৰু তোমাৰ যদি ক্লা মানে ইমান মানে ক্লান্তি লাগিলে যদি তুমি এগিলাচ যদি ৰস খাই দিয়া নহয় তৎক্ষণাৎ মানে শক্তি বা এনাৰ্জিটো পোৱা যায়। অঁ হজম কৰাত সহায় কৰে। ইয়াত- মানে ফাইবাৰ থাকে যে পেটৰ গেছ এচিডিটিৰ সমস্যা কমাই।
অঁ।
উম, কুঁহিয়াৰ ৰসত থকা এণ্টি অক্সিজেনে ছাল উজ্জ্বল কৰে। চুলিৰ বৃদ্ধিটো সহায় কৰে, তাৰ- মানে চুলিৰ কাৰণে ভাল কুঁহিয়াৰ ৰসটো।
বহুত উত্তম অঁ।
উম ইয়াত ভিটামিন চি কেল- এই কুঁহিয়াৰ ৰসত তোমাৰ ভিটামিন চিও থাকে কেলছিয়াম থাকে মেগনেছিয়াম থাকে। পটাছিয়াম থাকে।
থাকে থাকে। মানে বহুত ভিটামিন যুক্ত মানে আন যু পৰা এটা খাদ্য এ হেৰী আও-
জন জণ্ডিছ আৰু কিডনী এ জণ্ডিছ আৰু কিডনীৰ বাবেটো বহুত উপকাৰি। জণ্ডিছ হ'লে কুঁহিয়াৰ ৰস খাবলে দিয়ে। ডক্ত- ক্তৰে লিভাৰ ভালে ৰাখে কিডনীৰ পৰা পাথৰ ওলাবলৈ- সহায় কৰে। তাৰপিছত কেলৰি আৰু মানে ইয়াক কেলৰি কম কিন্তু ইয়াত ফাইবাৰটো বেছি যে সেইটো কাৰণে পেট- ভৰা অনুভৱ নিদিয়ে, গ মানে- সি যিমান খালো পেট ভৰা অনুভৱ নিদিয়ে, তোমাৰ ওজনটো মানে কমাত সহায় কৰে। আৰু এনেও ডায়েবেটিছ ৰোগী হ'লে বেছিকে খাব নালাগে। ইয়াত চেনিৰ পৰিমাণ বেছি হয় যে।
নালাগে অঁ। ঠিক আছে এতিয়া বা হ'ব ন।